নমস্কাৰ। আপুনি বৰ্তমান ফ্ৰী আছে নেকি?
হয়, হয়, মই বৰ্তমান ফ্ৰী আছোঁ, হয়।
মই, আপোনাৰ লগত তাৰমানে ভ্ৰমণসূচীৰ, বিষয়ে এটা মানে কথা ক'ব বিচাৰিছোঁ আৰু। অলপ কথা, জানিব বিচাৰিছোঁ।
ভ্ৰমণৰ বিষয়ে মানে, আলোচনা কৰিব বিচাৰিছে আপুনি।
হয়, হয়। আপুনি তাৰমানে ভ্ৰমণ কৰি, কেনেকুৱা পায়? ধৰক ভাল পায়, বেয়া পায়।
ভ্ৰমণ কৰিত নিশ্চয় ভালে লাগে, ভ্ৰমণ কৰিলে আমি আপোনাৰ যিকোনো বেলেগ চাপ'জ এখন বেলেগ ষ্টেটলৈ গ'লো, আমাৰ অসমৰ পৰা বেলেগ ষ্টেট, ষ্টেটলৈ গ'লো তাৰ পৰা তাত গ, গ'লে আমাৰ বহুতখিনি অভিজ্ঞতা হয়। সিহঁতৰ তেওঁলোকৰ, ভাষাৰ পৰা আপোনাৰ ক, কালচাৰেল খাদ্যৰ পৰা, জন আৰু জনগোষ্ঠীয় সাজ পোছাক, গোটেইখিনি দেখা পোৱা যায় আৰু বহুতখিনি মানে বাহিৰা জ্ঞান হয় আৰু আউট নলেজ হয়, বহুতখিনি।
হয়, হয়, আপুনি ধৰক, ভাল পায়।
নিশ্চয়, নিশ্চয়, সকলোৱে ভাল পায় আৰু ভ্ৰমণ কৰিব লাগে ভ্ৰমণ কৰিলে আপোনাৰ আপুনি কিবা টেনচনত থাকিলে, বহুত ভাল আপুনি এ আপুনি কিবা, টেনচনত থাকিলে ই হেল্ল, অ, অ, আপুনি কিবা টেনশ্যনত থাকিলে কিবা, ডিপ্ৰেচনত থাকিলে, আপোনাৰ মাইণ্ডটো বহু, বহুত খিনি ফ্ৰেচনেছ পোৱা যায় আৰু। ভ্ৰমণ কৰিলে।
হয়।
উম,
আপুনি ঘৰত ক'ত, কোন, কোন, জেগাত ভ্ৰমণ কৰি পাইছে আজিলৈ?
হয়, হয়, হয়, মই আমাৰ আমাৰ নৰ্থ ইষ্টৰ বহুত কেইখন ষ্টেটত দেখিছোঁ, আপোনাৰ অৰুণাচল নাগালেণ্ড, মেঘালয়, আপোনাৰ ত্ৰিপুৰা গৈছোঁ, তাৰপাছত আমাৰ চাউথৰ ফালে গৈছোঁ, চাউথৰ ফালে গোৱা, গৈছোঁ। তামিলনাডু, তামিলনাডু কন্যাকুমাৰীত গৈছিলো, আহ আপোনালোক কৰ্ণাটক গৈছোঁ, কেৰেলা গৈছোঁ, দেল্লী গৈছোঁ। তেনেকৈ গৈছো আৰু মহাৰাষ্ট্ৰ গছো মানে, মুম্বাই গৈছিলো।
আপুনি তাৰমানে, বহুত ঠাই ভ্ৰমণ কৰিছে।
হয়, হয়, বহুত মই বহুত মানে কৰিছো আৰু যিখিনি ক'লো আপোনাৰ এইকেইটা ঠাইলৈ লৈ গৈছো আৰু
বহুখিনিয়ে আপুনি মানে কৈছে, আপুনি ধৰক ভ্ৰমণ কৰি কেনেকুৱা এটা মানে, পালে আৰু ঘৰত সুবিধা, অসুবিধা অলপ।
হয়, হয়, হয়, হয়, ঠিকে আছে, ভালে-ভালে লাগিছে আৰু ধুনীয়া লাগিছে। কিন্তু অলপ, ছেফ চাইড থাকিলে ভাল হয়, নতুন জেগা এখোতালৈ, গ'লে মানে নতুন, ন নতুন, মানুহ লগ পোৱা যটো অলপ মানে, নৰ্মেলি থাকিলে ভাল আৰু। কাৰণ এতিয়ালৈকে য'ত গৈছো, মানে একো ধৰ, একো এনেকে অসুবিধা পোৱা নাই। মানুহ যিখিনি মানুহ লগ পাইছোঁ, ফ্ৰেণ্ডলী হয় সকলো।
কথা পাতি হয়। উম, উম, আপুনি ধৰক। কওকচোন, আপুনি নিৰ্ভৰ কওক।
অ, আপুনি কোন কোন ঠাইলৈ গৈছে, জনাব নেকি?
মই ধৰক, এবাৰ গৈছোঁ তাৱাং। এবাৰ ক'লো চিল এবাৰ চিলং গ'লো।
আচ্ছা।
একবাৰ হয়তো আমি কাজিৰঙা গ'লোঁ।
কাজিৰঙা গেছে হয়।
আৰু অ', বাকী এনেকুৱা যোৱা নাই আৰু। এবাৰ টুংটাংকে গ'লোঁ।
আচ্ছা আচ্ছা আচ্ছা আচ্ছা।
এইবাৰ, এইবাৰ নেক্স প্লেনটো আছে আমাৰ, এইটো দাৰ্জিলিং এইবাৰ।
দাৰ্জিলিং হয়, দাৰ্জিলিং। ময়ো যোৱা নাই বাৰু। দাৰ্জিলিং ভাল লাগে, মই যাবাৰ। প্লেনিং আমাৰো এটা চলি আছে, কিন্তু মই অহা বছৰ মানে লাডাখ যাম। আমি ইয়াৰ পৰা যাম, যায় কেনে, তাত ৰেণ্টত ৰেণ্টত বাইক লম। মানে, এইবাৰ এইবাৰেই যোৱা কথা আছিলে, কিন্তু আমাৰ লগৰ লৰা এটাৰ এক্সিডেণ্ট হোৱাৰ কাৰণে। সি যাব নোৱাৰা কাৰণে, আমিও নগলোঁ মানে।
লাডাখটো বহুত মানে ভাল জাগা জাগা হয় আৰু।
হয়, ৰাধক ধুনীয়া, আৰু মইয়ে মানে। উম, মই মানে ভিডিঅ' চিডিঅ' চাইছোঁ আৰু দেখা পাইছোঁ গোটেইখিনি, কিন্তু। এইবাৰ, আমাৰ এই গৰমৰ বন্ধতে, গৰমৰ টাইমতে যোৱা কথা আছিলে। তাতো ঠাণ্ডা হয়, কিন্তু। আপোনাৰ এইবাৰ যোৱা নহল আৰু অহা বছৰ ভগৱানে ভালে ভালে ৰাখিলে যাব লাগিব।
আৰু ঠিকেই ভাবিছে।
উম, আৰু আপুনি। অঁ, মেঘালয়। আপুনি শ্বিলংটো গৈছে? শ্বিলংটো হয় আপোনাৰ খাচী হিলছ, আপুনি? আহ, মেঘালয়ৰ আপুনি গাৰ হৈছিল। ইফালে গৈছে নে? মানে, এইটো এইফাল, যোনটো আছে গোৱালপাৰা চাইডত, যোনটো আছে গাৰো হিলছ। সেইফালে গৈছে নাই কেতিয়াবা।
সেইফালে তেনেকৈ যাই পোৱা নাই মই।
অ, নাই এইফালেও মানে ধুনীয়া ধুনীয়া অ।
উম, উম, মানে, মই শ্বিলংটো মানে এটা মানে। ফুৰিব, ভ্ৰমণ হিচাপে যোৱা নাছিলোঁ মানে, তাৰ কামত যাওঁতেই তেনেকৈ অলপ চাই আহিলোঁ।
আচ্ছা, আচ্ছা, আপোনাৰ কামত যোৱাতে মানে চাই আহিছে।
অ হয়, অলপ কামত যোৱাতে মানে। অলপ কিবা কৰি আহিলোঁ আৰু ভ্ৰমণ কৰি আহিলোঁ। পাছলৈকে চাম আৰু মানে।
হয় হয়।
বাইক চাইক ল'লে মানে যাম আৰু।
হয়, মইতো শ্বিলং বহুত কেইবাৰ গৈছোঁ। শ্বিলঙত গতিকেইটা চাই, খাইছোঁ, মৌচিন্তামো গৈছোঁ। যোৱা বছৰ। মচিন টাইমত এনে মানুহ সাধাৰণতে কমকৈয়ে যোৱা দেখা যায়, কিন্তু ভাল লাগে আৰু। মৌচিন্দ্ৰামটো মানে আমাৰটো ৱৰ্ল্ডৰ পৃথিৱীৰ ভিতৰত হায়েষ্ট বৰষুণ পৰা ঠাই।
হয়।
জানেই আপুনি চাগে আৰু ন আৰু আপুনি যদি কেতিয়াবা টাইম পায় এইটো চাইডত আহিব আপুনি আহ কি বুলি কয় গাৰু হিলছৰ ফালে আহিব মানে আমাৰ দুধনৈ গোৱালপাৰাৰ বেক চাইডত যোনটো আছে আৰু মেঘালয়
হয় -হয়- হয়
ইফালে আহিব ইফালে মানে জাগা হয় ইফালে বহুত ঠাই মানে এক্সপ্ল'ৰ হোৱা নাই নতুন নতুন নতুন মানে কি জাগাবিলাক পোৰণা নাই কিন্তু ঠাই বিলাক একস্ বস্ত হোৱা নাই মানুহ বেছিকে জানে যদিও বহুতে নাজানে মানে ইহঁতে বহুত ডাঙৰ ডাঙৰ ৱাটাৰফলৰ পৰা আপোনাৰ বহুত মানে পাহাৰীয়া ভিউ চাব লগা ঠাই মালভূমি বহুত আছে মানে
হয় আহ আপুনি ধৰক কেনেকুৱা ঠাইবিলাক বেছিকৈ ভ্ৰমণ কৰি ভাল পায় যেনে পাহাৰ হওক কিছুমানে ধৰক সাগৰ ভাল পায় মানে চহৰ ভাল পায় আপুনি কেনে কেনেকুৱা মানে ভাল পায়
হয় হয় মই যোন যোনবিলাক মোৰ প্ৰকৃতিৰ লগত ৰিলেটেড ঠাই মানে মই টাউন চহৰ টি এৰিয়া মই বেছি ভাল নাপাওঁ মানে যোনবিলাক প্ৰকৃতিৰ লগত জড়িত মানে টুৰিষ্ট প্লেচ সেইবিলাক ঠাই মোৰ বেছি ভাল লাগে যেনে আপোনাৰ শ্বিলং হ'ল আপোনাৰ এ অৰুণাচল হওক আপোনাৰ ছিকিমৰ ইফালে আৰু আপুনি অলপ আগতে ক'লে দাৰ্জিলিং দাৰ্জিলিং যোৱাৰ মোৰ প্লেনিং আছে দাৰ্জিলিঙো যাব লাগিব এইবিলাক চাই ভাল লাগে আৰু আৰু মই যেতিয়া চাউথৰ ফালে গৈছিলো চাউথৰ ফালে যাওঁতে আপোনাৰ সাগৰ চাগৰ দেখি মানে বহুত ভাল লাগিছিল আৰু মই চিটি এৰিয়াত টাউন চহৰ এৰিয়াতকে মানে সাগৰৰ এৰিয়াত মোৰ মানে বেছি ভাল লাগে আৰু
মানে শান্তিময় পৰিৱেশটো ল'ব বিচাৰিছে আৰু
হয় নিশ্চয় নিশ্চয় শান শান্তি মানে য'ত শান্তি পিচফুল ভাৱ হয় তাতে আৰু বেছি ভাল লাগে আৰু
হয় চিন্তা ভাৱনা বাৰু ঠিকেই আছে মোৰো পাহাৰ পাহাৰটো মোৰতো পাহাৰ পাহাৰ এৰিয়াতো বেছি ভাল লাগে কিন্তু আমি এটা এটা কথা আছে ইয়াতে আমি এতিয়া ধৰক এইটো ইণ্টাৰনেটৰ লগত এটা জড়িত হৈ আছো অ পাহাৰ এৰিয়াত গ'লে ধৰক আমি ইমান বহুত দিন ধৰক থাকিব নোৱাৰিম আৰু যিহেতু আমি এইটো ইণ্টাৰনেটৰ লগত যিহেতু খাপ হৈ গৈছে ন তাৰ কাৰণে ধৰক আমি যিটো পাহাৰ এৰিয়াত গ'লেও বৰ বেছি তিনি চাৰি দিনৰ ওপৰত থাকিব নোৱাৰিম
হয় কাৰণ তাতে নেটৱৰ্কৰ অসুবিধা হয়
হয় আৰু আমাৰ নাৰ্ভাচনেচটো আহি যাব না মনত
হয় তথাপি ধৰ ভাল লাগে আৰু কাৰণ যাবই লাগিব তাতে অক্সিজেন টো হ বেছি ফ্ৰেছ
ত যে মজা আহ ন ব কি তম
হয় আপুনি যদি দেল্হি চাইলি কেতিয়াবা যায় তাত তাত পলিউচন লেভেল ইমান বেছি না পুনে তাত উ-উশাহ লোৱাতে মানে আপুনি টান পাব, আপুনি অসমৰ পৰা গৈ যদি তাতে যায় কৰি আপোনাৰ অলপ মানে উশাহ-নিশাহ লোৱাতে অলপ ফিল কৰিব আৰু মানে, কিবা এটা ডিফাৰেঞ্চ আছে।
হয়। পাহাৰ এৰিয়া আৰু চিটি এৰিয়াটো বহুত ডিফাৰেন্ঞ্চ আছে।
বহুত আকাশ-পাতাল ডিফাৰেঞ্চ। তেনেকুৱা আৰু আমাৰ নচি
হয় টিছতুটো ভালে। নৰ্থ ইষ্ট এেৰিয়াত আপুনি এইটো, চৌকি চাইডে আহি পাইছে নেকি?
কোনফালে?
চৌকী, ভূটান।
নাই, নাই, নাই, ন, ন, নাই, নাই, নাই, ভূটান চাইদ, ভূটান চাইড যোৱা নাই বাৰু। মোৰ বেলেগ, লগৰ ল'ৰা গৈছে, মই ভূটান যোৱা নাই।
ভূটান নহয়, ভূটান চৌকী বুলি এটা আছে হেইটো।
আটছা, আটছা। ভাল লাগে নিশ্চয়।
এটা পিকনিক স্পট হয়, পিকনিক গৈ ভাল লাগে। আমাৰটো ওচৰতে হয় আৰু।
আপোনালোকৰ ওচৰতে, হয়, হয়। নিশ্চয় কেতিয়াবা যাম বাৰু।
হয়, হয়। তাতেটো আমাৰ কাৰেঞ্চিটোও কম, তাতে আমাৰ ইণ্ডিয়াৰ তুলনাত।
হয়। কাৰাৰেঞ্চিটো কম আৰু এইটো বাপ বাক্সা, বাক্সা ডিষ্ট্ৰিকতে পৰে মানে এইটো।
অ, অ, অ। গম পাইছো। বাক্সা গম পাইছো, সেইফালেদি যাব লাগে ধৰ।
হয়।
তাকে। আৰু আপুনি খাদ্য, মানে আপুনি যিবিলাক ঠাইত লৈ গৈছে এতিয়া, তাৰে তাত, তাতে যোনবিলাক ট্ৰেডিচনেল খাদ্য আছে সিহঁতৰ, জনগোষ্ঠীয় খাদ্য, আপোনাৰ খাই কেনে নিশ্চয় খাইছে আপুনি, কেনেকুৱা অনুভৱ হৈছে আপোনাৰ?
অ, খাদ্যখিনি বিশেষ এটা বেয়া লগা নাই। ধৰক অলপ নতুন, নতুন নতুন বস্তু মানে, দেখা পাইছোঁ বা খাই পাইছোঁ।
হয়। প্ৰথম ফাৰ্ষ্ট টাইম এডজাষ্ট হোৱাতে অলপ টাইম লাগে আৰু তাৰ পাছত, দুই, একদিন থকাৰ পিছ ঠিক হৈ যায়। নিশ্চয় নিশ্চয়, নহয় জানো? অ, মোৰো, মোৰো, মোৰো তেনেকুৱা হৈছিল। চাউথৰ ফালে যেতিয়া মই প্ৰথম, প্ৰথম গৈছিলোঁ, যাওঁতে মানে, সিহঁতৰ, খাদ্যয়ৰ মানে প্ৰণালী বিলাক বেলেগ, আমাৰ অসমৰ নিচিনা নহয়, গতিকে ফাৰ্ষ্ট টাইম অলপ কিবা লাগি ছিলে আৰু কিন্তু, দুই, এদিন খোৱাৰ পিছত আৰু ঠিক হৈ গৈছে আৰু এডজাষ্ট হৈ গৈছে।
ঠিক হৈ গৈছে।
আপুনি, কি কয়? অ, তীৰ্থ ভ্ৰমণটো কেনেকুৱা পাই, ধৰক ভাল পায় নে, বেয়া পায়?
তীৰ্থ, তীৰ্থ ভ্ৰমণটো বহুত ভাল পাওঁ মই। হয়, হয়। মই কেদাৰনাথ যোৱাও এটা প্লেনিং আছে, কিন্তু কেতিয়া যাওঁ সেইটো হে ঠিক হোৱা নাই। কেদাৰনাথ, অ, তীৰ্থ ভ্ৰমণটো ভালে লাগে আৰু। হয় এনেই আমাৰ আশে পাশে থকা মন্দিৰ হয় আশে পাশে থকা মন্দিৰবিলাকতো দেখিছোৱেই হয় কওক
কে কেদাৰনাথ যোৱা প্লেন আছে যেতিয়া অ অলপ মানে কষ্ট হ'ব কিন্তু বহুত ভাল লাগিব আৰু আপোনাৰ যাই কেনে
নিশ্চয় নিশ্চয় সেই তাই আৰু কষ্ট হলেও ওপৰত যেতিয়া মন্দিৰত ওচৰলৈ যাবও আপুনি গোটেইখিনি কষ্ট মানে নোহোৱা হৈ যায় আৰু অট'মেটিকেলি
হয় হয়
উম হুম
আপুনি ধৰক ওচৰ পাজৰৰ মন্দিৰ গোটেইটো তীৰ্থ ভ্ৰমণ কৰিছেই পায়
কি কৈছে
গোটেই আহ ধৰক আপোনাৰ ওচৰৰ পাজৰৰ আৰু তি মন্দিৰবিলাকৰ তীৰ্থ ভ্ৰমণটো অলপ চলপ হ'লে কৰিছে
নিশ্চয় কৰিছোঁ আমাৰ ওচৰে পজৰে যি আমাৰ গোৱাম গোৱলপাৰা ডিষ্ট্ৰিক্টৰ ঘৰ হয় বাৰু মোৰ আমাৰ আমাৰ আশে পাশে যিখিনি মন্দিৰ আছে সূৰ্য পাহাৰৰ পৰা তোক্বৰ পৰা আাৰ বনবাসী মন্দিৰৰ পৰা গোটেইখিনি ফুৰিছোঁ আৰু আমাৰ আশে পাশে গুৱাহাটীুৱাহাটী গুৱাহাটত যিখিনি মন্দিৰ আছে কামাখ্যা মন্দিৰৰ পৰা আপোনাৰ হয় গৰীব মাধ্ধৱৰ পৰা গোটেইখিনি দেখা পাইছো
বাৰু থিকে আছে আজিৰ কাৰণে সমাপ্ত কৰি
নিশ্চয় নিশ্চয় পিছত লগ পাম বাৰু আৰু কেতিয়াবা হয় হয়
কথা কথা পাতি ভাল লাগিল
কথা পাতিলে কথা পাতি ভাল লাগিলে আপোনাৰ দিনটো শুভ হওক
ধন্যবাদ
হয় ঠিক আছে